অহ কি কৰি আছা
এ এনেই মানে বাহিৰৰ পিনে মই বাৰ্ডাত বহি আছো ঘৰত মানে ফেন আছে যদিও ইমান এটা হাৱা নাই ইমান গৰম এতিয়া দেখিছানে বাৰ বাৰ তোমাৰ কাৰেণ্টোও যাই আছে
তাকে
উম সেইটো কাৰণে
অ গৰম এবাৰ বহুত পেলাইছে ন
তাকে তাকে ঘৰত থাকিবই ইচ্ছা নোজোৱা হৈছে
কালিৰ একো তেয়াৰি কৰা নাই নেকি মই তাকে ভাবি আছো হা গৰমটো ইমান পেলাইছে দিনত এনেই মানে বিয়াত এটা মানে হেৰি পিন্ধি যাওঁ নেকি। কুৰ্তা এটা, লেহেংগাৰযোৰ একদমেই পিন্ধিব নোৱাৰিম দেই।
কালি আছে নেকি বিয়াখন?
অ', তুমি নাজানা?
মই পাহৰি গৈছো, কালি কি তাৰিখ নো?
কালি বোলে কি তাৰিখ। উম, মা কি যে হ'ব, হা?
কি বা আছিলে এতিয়া মই মানে একো ভালকে কিনাই নহ'ল নহয়।
এ নিজৰ মামেকৰ বিয়াতে তুমি এনেকা কৰিবা নেকি, ম' মইটো ইমান দিনৰ পৰা পুৰা প্লেনিং বনাই থৈ দিছো যে মই কি পিন্ধিম, হালধিত কি পিন্ধিম। মেহেন্দিত কি পিন্ধিম, তাৰপিছত এয়া আঙুঠি পিন্ধোৱা দিনাখন কি পিন্ধিম চব মানে মই কি ক'বা আৰু এটা এটা কাপোৰ কিনিছো কিন্তু এতিয়া ভাবি আছোঁ ইমান গৰম পিন্ধিম কেনেকে?
অ', তোমাৰটো ভালেই চববোৰ মানে তৈয়াৰী হৈ গ'ল তোমাৰ। এতিয়া কালিৰ পৰা মানে ফাংচনবোৰ ষ্টাৰ্টহে হ'ব ন'।
অ'।
কালিও মই তেতিয়াহ'লে কালি প্ৰথমতে যাওঁ কিবা এটা পিকনিক কালিও মই বজ বজাৰত গৈ কিনে কিনিব পাৰিম হয়তো।
অ', পাৰিবা কিন্তু তুমি লেহেংগা বা কিবা কিনিলে অ', শাৰী বা চুইজাৰ তুইজাৰ কিনিলে তুমি চিলাবা কেতিয়া তোমাৰো টাইম নহ'ব মোৰতো গোটেই চিলোৱা কম লিট তুমি পুৰা মানে ৰেডিমেড কিনিব লাগিব এতিয়া।
উম, ৰেডিমেডে কিনো বুলি ভাবি আছ আকৌ চিলোৱাৰ ঝামেলা তাতে আকৌ। পইচা যায় আকৌ জোখ মাখ দিব লাগে সেইবোৰ মই অশান্তিহে পাওঁ বাৰ বাৰ সুধিব লাগে হৈছে নে নাই হোৱা তাত কৈ অলপ মান পইচা বেছি যাব বাৰু। ৰেডিমেড টো তোমাৰ কিনোতে। কিন্তু ৰেডিমেডটোৱে ভাল হ'ব বুলি ভাবো।
অ', মই আকৌ ৰেডিমেড কিনিলে বোৰ নহয়ে, ব্লাউজ টো যদি ৰেডিমেড কিনো এফালে থাকে তাইত এফ এ এ মানে কেতিয়াবা হয় ঢিলা। মোৰ মানে গাত কোনো এটা বস্তু ফিটিং নহয়, যেতিয়ালৈকে মানে মোৰ গাৰ জোখ মাখ লৈ কিনে মানে এ কাপোৰযোৰ নিচিলাই।
উম আৰু এতিয়া। দৰা ঘৰৰ পৰাতো আমি আছোয়ে তোমাৰ এতিয়া জোৰোণত বা ছোৱালী ঘৰটো অলপমান দূৰ আছে ন।
উম, আৰু এই গৰম গেলা গৰমত যাব লাগিব বাপৰে বাপ।
উম, উম এনে
তুমি মই
অ', কোৱা ময়ো গৈছিলো যে এনে খানা চানা চাগেটো চব। তৈয়াৰী ভালদৰে কৰি আছে সিহঁতে।
উম, মই আজি গৈছিলো ৰবা দিনত।
উম,
মানে এই হেৰি মানে সিহঁতৰ মানে কোনোবা কাজিনৰ ল'ৰা এজনে আহিল। আহিছিলে মোক ল'ব চাব গলো এনে বহুত ভাল। সজাইছে দেই মানে ভাল লাগি গৈছে আৰু, আৰু কালি মানে মই চাইও চাইছো ক'ত, ক'ত ফটো উঠিম নে ক'ত, ক'ত কি আৰু ফালে মানে তোমাক কি কি দিব জানানে।
কি?
এই ইভিনিঙৰ মানে গধূলি খাবলৈ আছে ফুচকা, আমিতো জানাই আৰু কিমান খাম। আৰু এইফালে চাওমিন আছে মম' আছে চব থাকিব।
অ, অ ভালেই হ'ব এতিয়া হেৰি উম, বিয়াখন তোমাৰ ভৱনত পাতিব নে কিবা মন্দিৰত নে সিহঁতৰ নিজৰ ঘৰতে দৰা ঘৰৰ।
হোটেলত পাতিব এ তুমিচোন একোৱে নাজানা।
অ', হয় নেকি? মানে ভালদৰে এড্ৰেছ টো মই গম নাপাওঁ বাৰু দেউতাক
তুমি চাগে হেৰিটো নাচালা কাৰ্ড খন নপঢ়িলা চাগে ন তোমাৰ মাৰ হাততহে দিছে চাগে।
অ, অ তাকেই তাকেই সেইটো কাৰণে
তোমাৰ তাকেই মই ভাবি আছো তাইৰ খবৰে নাই। বিয়া কালি আজি মোক ফোনো মাৰা নাই, মানে ভাবি আছো আৰু তাই মানে একো চাগে তয়াৰী কৰাই নাই, সেইকাৰণে মই মানে খবৰ এটা লবৰ কাৰণে আজি ফোন কৰিলো। হেল্লো,
হুম,
নে কেতিয়া যাবা নাই গ'লে একেলগে যাম, আৰু তুমি যদি কাপোৰ কিনা নাই। তে কালি মানে তুমি অ', এনে এটা কুুৰ্তা চেট পিন্ধিলোৱা দিনত। তাৰ পিছত দিনতে কিবা এটা কিনি লবা। ৰেডিমেড তাৰপিছত আমি ৰাতি পুৰা একদম উম একদম খাজি কাচি ওলাম আৰু
অ, খাজি কাজি ওলাবলৈ মোৰ তাত ভাল শাৰী এযোৰ নাই তোমাৰ পৰা দিবা নেকি এযোৰ কালিৰ কাৰণে।
অ কালি কাৰণে লব পাৰা।
অ, তোমাৰ তাত হেৰি আছে নেকি? অ তোমাৰ তাত বগা ৰঙৰ তেনেকুৱা কিবা আছে নেকি শাৰী।
আছে আছে বগা ৰঙৰ মোৰ মানে তিনিখন শাৰী আছে। তুমিতো জানাই মই শাৰী মেখেলা চাদৰ এইবোৰ লেহেঙা চেহেগা কালেকচন কৰো বিয়া থাকিলেই এ ইমান কেইযোৰ কিনো তুমি তাৰে পৰা ল'বা আৰু মই মানে বিয়াৰ কাৰণে দুযোৰ দুযোৰকে কাপোৰ কিনিছো মানে অকল লেহেংগাহে মানে এ এযোৰ কিনিছো বাকী শাৰী মই তিনিযোৰ ললো আৰু কুুৰ্তা চছেটো লৈছো আৰু কুৰ্তাৰ চছেটত মই অকল চাৰাৰ হে ললো আৰু সেনেকে পাৰে শ়াৰী এখনে লব পাৰা হোৱাইট কালাৰৰ দুখন লৈছো তুমি এখন ল'বা আৰু কালি মই এ অ হেৰি পিন্ধিম মানে সেউজীয়া কালাৰ পিন্ধিম তাৰ পৰহি তো হালধি আছে হাল হালধীয়া কালাৰৰ কিনিলো
হুম হুম তাকে তাকে আৰু হেৰি শুনাচোন তোমালোকে কইনা ঘৰত এবাৰ গৈছা নেকি মানে কইনাজনীক ভালকে চাই আহিছানে
মই যোৱা নাই কইনাজনীক মানে মই ফটো চালো আজি গ'লো ন মই দৰা ইফালে মানে ফটো চালো কইনাজনী বৰ ধুনীয়া একদম থৌগা দেখিবলৈ মানে ইমান ধুনীয়া বগা চগা আৰু চুলি কুচা ইমান দীঘল মানে ধুনীয়া আৰু দৰাটোৰ লগত
অ অ অ হেৰি নহয় তাইৰ পঢ়া শুনা মানে কিমান এনে গম পোৱা নে কিবা তেনেকুৱা
অ তাই হেৰি পঢ়া কমপ্লিট হৈছে হেৰি কৰি আছে বোলে অ কিবা অ বেগ ক'ত চাকৰি কৰে
অ তেতিয়াহ'লে ছোৱালীজনী ভালেই দেখোন পঢ়া শুনা
উম বৰ ভাল মানে চোকা বহুত শুনিছো আৰু
অ অ এতিয়া ভালে হ'ব তেতিয়াহ'লে দৰাটোও মানে পঢ়া শুনাত ভাল তাইও ভাল দুইোজনে মানে দুই সিজনক ভালদৰে বুজি পাব আমাৰনো কি আৰু আমি বিয়া যাইকেইটা খাবহে লাগে আৰু এনজয়হে কৰিব লাগে
অ আমি কিন্তু খুব নাচিম দেেই
অ অ আমি হেৰি কিবা কিবি ফাংচন হব নহয়
আৰু এইয়া মই নহয় ভাবিছো হা তুমি আৰু মই আৰু আমি গোটেইকেইটা কাজিন মিলি কিনে হেৰি কৰো ত আ ভাই ছোৱালী ঘৰৰহে লুকাব আমি আচলতে হ'ব লাগিছিল ছোৱালী ঘৰৰ পাহৰি গলো মই হয় আমি যে এই খুৰাৰ ঘৰত খুৰাৰ বিয়াত যে এইটো কি কয়
পৰাণ নহয় পেহী পেহীৰ বিয়াত নেকি
সেইটোয়ে সেইটোতো তোমাৰ ৰিস্তদাৰ আছিল ন তাৰ যে আমি লুকাইছিল ছিলো কিমান পইচা পাইছিলো মই ভাবি আছিলো যদি আমি ছোৱালী ঘৰৰ হলো হয় এনেকে চেনেযোৰ লুকাই কিনে এখন লাখ মান ল' নহয় পঞ্চাশ হাজাৰ হলেও বহুত
এতিয়াতো মই ছোৱালী ঘৰৰ সিহঁতে মানে লুকাই কিনে পইচা খিনি লব আৰু সিহঁতৰ লগত বন্ধুত্ব কৰিলেও আমাৰো লাভ হ'ব অলপমান
অ সেইটোৱে পাৰি কিন্তু
বাকীটো ঠিকে আছে ন দুইজনে দৰাজনো ঠিকে আছে তোমাৰ কইনাজনো ঠিকে আছে আৰু তাইৰ ঘৰটোহে অলপমান বেছি দূৰ হল তোমাৰ
দূৰ হলেনো কিনো যায় আছেই গাড়ী যোৱা অহা কৰিবলৈ
উম উম উ জ জোৰণৰ দিনাখন যাবা ন পানী তুলিব
অ মই এটাও মিচ নকৰো মই কালিৰ পৰা পুৰা যাম আৰু
ময়ো যাম ময়ও তাকে ভাবি আছো যে মই যাম এইবোৰ মানে চাই মই বহুত ভাল পাওঁ এতিয়া বিয়ানাম চিয়া নাম গাব যে আয়তীয়ে বিয়া দিনাখন নাচো দিনাখন টো বিয়া হব ন তে তেতিয়া যে বিয়া নাম গাব মানে যি যি তোমাৰ হয় অ কালচাৰেল সেইবোৰ মানে চাই মোৰ বহুত ভাল লাগে তে সেইবোৰ মই চাম আৰু অ সেইবোৰ চালে মোৰ বহুত ভাল লাগে ত তাকে ভাবিছো যাম আৰু জোৰোণত পৰা পানী আনেনো আয়তীয়ে যে নাম বোৰ গাই জোবোণৰ মানে নদীৰ পৰা পানী আনিবলৈও সেই খিনি মানে মোৰ শুনিবলৈ বহুত ইচ্ছা আছে, ত' মই সেইকাৰণে এইবাৰ যাম বুলি ভাবিছোঁ আৰু বিয়াখনত মানে আগতে কি হয়। তোমাৰ বিয় বোৰ কেতিয়া হয়। যেতিয়া আমাৰ ধৰা পৰীক্ষা চৰীক্ষা চলি থাকে। তেতিয়াতো আমি যাবো নোৱাৰো ন কিন্তু, এতিয়াতো আমাৰ না পৰীক্ষা আছে। না কিবা আছে। এইবাৰ আমি ঠিকছে মানে এনঞ্জয় কৰিম বুলি ভাবিছোঁ।
উম, মইয়ো ঠিকছে এনঞ্জয় কৰিম এইবাৰ। এইবাৰটো মানে কোনো ৰখাব নোৱাৰে আৰু এইবাৰ একোৱেই নাই আমাৰ এনে ঘৰত পঢ়ি আছোঁ। তাতকে ভাল বিয়া ঘৰতে আমি উৎপাত দিম এইবাৰ ক'ত যোৱা? হা